অ কোৱা, অ কোৱা।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' অ শুনিছানে?
অ, শু অ, শুনিছো শুনিছো। কেনেকা খবৰ খাতি ভাল?
ভালে ভালে, তোমাৰ?
মোৰ ভাল ভাল, খবৰ খাতি ভাল।
অঁহ
এ তাকে মই তোমাৰ সেই, তোমাৰ লগতে কথা এটা পাতো বুলি ফোন কৰিলো।
হয় কোৱা বাও।
অঁ তোমাৰ মানে মই তোমাক- অসমৰ পৰ্যটনৰ সম্ভাৱনা, এইবিলাকৰ অসমৰ জন উপৰত মানে
হয়, হয়, হেল্ল'
মিগা মিকেন
হেল্ল' হয় হয়। এতিয়া তোমাৰ অসমৰ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে ক'ব গ'লে তোমাৰ যদি মই তাৰ ভূমিকাৰ বিষয়ে কবলৈ যাওঁ। অসমৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত- প্ৰৱেশধাৰা হিচাপে পৰিচিত, তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য। ব্ৰহ্মপুত্ৰ নদী, সেউজীয়া চাহ বাগিচা। ঘনা বনাঞ্চল, বিয়ল বন্যপাণী, বৈচিতময় সংস্কৃত, ঐতিহাসিক কীৰ্তিচিহ্ন, আৰু ধৰ্মীয় তীৰ্থস্থানৰ বাবে, অসম দেশ বিদেশে পৰ্যটকৰ মাজত এক বিশেষ আৰ্কষন আৰ্কষনীয়।
আহ' পৰ্যটন টো কেৱল ভ্ৰমণ বা বিনোদনৰ মাধ্যমেই নহয়, ই এখন ৰাজ্যৰ অৰ্থনীতি সংস্কৃতি আৰু সামাজিক উন্নয়নো এক গুৰুত্বপূৰ্ণ চালিকা শক্তি হয়। সঠিক পৰিকল্পনা আৰু উন্নত যোগাযোগ ব্যৱস্থা আধুনিক প্ৰজন্মৰ সুবিধা। গঢ়ি তুলিব পাৰিলে অসম ও ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন গৱণৰ হব পাৰে।
হয়।
হেল্ল'
এতিয়া মই যদি তোমাক অ' পৰ্যটনৰ ফুল - এ কথা যদি মই যদি কবলৈ যাওঁ, আহ তোমাৰ মানে এনেকুৱা কথা, অ‍ঁহ মানে তোমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, অসমৰ সেউজীয়া পাহাৰ বিশাল। ব্ৰহ্মপুত্ৰ নদী, জলপ্ৰপাত বনাঞ্চল- আৰু চাহ বাগিচাই দেশ বিদেশৰ পৰ্যটকক অসমলৈ আকৰ্ষিত কৰে ন। এ বন্যপ্ৰাণী- অভয় তোমাৰ বন্যপ্ৰাণী অভয়াৰণ্য। ধৰি লোৱা কাজিৰঙা, মানাহ, ওৰাং নামেৰি- আদি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহত থ- গঁড়, বাঘ, হাতী বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বন্যপ্ৰাণীৰ বাবে অসম বিখ্যাত। হয় নহয়, এতিয়া তোমাৰ ধৰ্ম- ধৰ্মীয় পৰ্যটন কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শিৱদৌল, নৱগ্ৰহ মন্দিৰ, উগ্ৰতাৰা মন্দিৰ- তাৰপিছত- আদি পৱিত্ৰ স্থানলৈ বছৰি লক্ষাধিক ভক্তৰ আগমন ঘটে আৰু ইয়াৰ ফলত- অসমৰ পৰ্যটন যথেষ্ট পৰিমাণে লাভান্বিত হয়। সাংস্কৃতিক প্ৰজনৰ ক্ষেত্ৰ কথা যদি মই ক'বলৈ যাওঁ বিহু উৎসৱত- ইয়া সংস্কৃতি ভাওনা বিভিন্ন জনজাতীয় নৃত্য গীত হস্তক্ষেপ- শিল্প আৰু অসমীয়া- আতিথ্য পৰ্যটকৰ বাবে এক অনায়ান্য অভিজ্ঞতা হা।
হয় হয়
তোমাৰ মানে এইবিলাকে তোমাৰ ভাল লাগে এনেকুৱা অসমৰ যিবিলাক আহ দেখিয় খা খাদ্য সমাম্ভাৰ এইবিলাক যেতিয়া তোমাৰ বিদেশী পৰ্যটকে আহি সোৱাদ লৈ ভাল উ অনুভৱ পায় তেনে তেতিয়া আমাৰ খুব ভাল লাগে আৰু অসমক পৰ্যটনেও যথেষ্ট পৰিমাণে লাভান্বিত হয় এতিয়া ঐতিহাসিক স্থানৰ কথা যদি ক'ব যাওঁ শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ, তলা তলঘৰ, শিৱদৌল আদি ঐতিহাসিক সম্পদে অসমৰ গৌৰৱান্বিত অতীত অতীতৰ পৰিচয় বহন কয় নহয় জানো সেনেকুৱা কথা আৰু
হয় হয় এই তোমাৰ অসমৰ প্ৰজন্ম বৈশিষ্ট্য অতি মন কৰিবলগীয়া
হয়
ইয়াৰ তুমি যদি চোৱা অসমৰ প্ৰজন্ম আটাইতকৈ ডাঙৰ শ শক্তি হৈছে ইয়াৰ বৈ বৈ বৈচিত্ৰ একেখন ৰাজ্যতে পৰ্যটকে তোমাৰ বন্যপ্ৰাণী, পাহাৰ, নদ দি, চাহ বাগিচা, মদদি, মন্দিৰ ঐতিহাসিক স্থান জনজাতীয় সংস্কৃতি আৰু লোক উৎস অভিজ্ঞতাৰ দৰে লাভ কৰিব পাৰে
হয় হয়
এই বৈচিত্ৰ্য মই অসমক অন্য ৰাজ্যত তুলনাত বিশেষ স্থান দি আহ আহিছে আও অসমৰ কব আৰু তোমাৰ মই যদি ক পৰা যাওঁ অসমৰ প্ৰজন্ম পৰ্যটকৰ কিছুমান মানে তোমাৰ পৰ্যটকত সমস্যাও দেখা পোৱা গৈছে বৰ্তমান সময়ত
হয় হয়
ইয়াৰ ভিতৰত তুমি বহুত পৰ্যটক স্থললৈ উন্নত পদঘাতৰ অভাৱ পৰ্যাপ্ত হোটেল ৰিজৰ্ট বা পজত নিবাসৰ সংখ্যা অতি কম হোৱা দেখা গৈছে।
হয় হয়
তোমাৰ বহু স্থানত পৰিষ্কাৰ পৰিচ্ছন্নাৰ অভাৱ হৈছে। আহ বিশ্বমানৰ প্ৰচাৰ আৰু বি বিপণনৰ অভাৱ ঘটিছে উক্ষ পৰ্যটক গায়ত আৰু তথ্য কেন্দ্ৰ অভাৱ বৰ্তমান সময় দেখিবলৈ পোৱা গৈছে আও বানপানী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ, দুৰ্যোগৰ প্ৰভাৱ আন আৰু তোমাৰ ঐতিহাসিক আৰু প্ৰাকৃতিক সম্পদৰ খনল কৰা যথেষ্ট নহয়।
অ', আচ্ছা, মানে এতিয়া যদি অ', সেইটোয়ে মানে তোমাৰ উম সমস্যাত গৈ তোমাৰ তেতিয়া যদি মই যদি তোমাক যদি পৰ্যটনৰ বিকাশৰ লাভ হোৱা কথা যদি ক ক'ব যাওঁ ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হ'ব যদি পৰ্যটন ভাল হয় তেনতিয়া তোমাৰ বাহিৰা যিবিলাক অ', উম আছে ফুৰিব লগা মানুহ সেইবিলাকে আহিলে তোমাৰ যথেষ্ট চবৰ মানে কৰ আদায় হ'ব আৰু ৰজা ঘৰ দুবৰি মনক তোমাৰ কৰ উম লগ হৈ তোমাৰ এটা বৃহৎ পৰিমাণৰ গোট খাব আৰু পইচা। অ', নতুন কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি হয়, স্থানীয় শিল্প হস্তশিল্প আৰু ক্ষুদ্ৰ বৱসায়ৰ উন্নতি হয় অসমৰ সংস্কৃ যি আৰু ঐতিহ্য বিশ্বৰ দৰবাৰত পৰিচিত হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ অ', মানে যি ভাৱমূলক বছে সেইবিলাকো উজ্জ্বল হয়, এতিয়া মানে এনেকুৱা কথা তোমাৰ অকল এ আমি এনেকে বিকাশ বা লাভ হয় এই লাভাম্বিতটো ভা চালেই নহ'ব আমি ইয়াক আমাৰ অসমৰ পৰ্যটনৰ উন্নয়নৰ বাবে যিবিলাক কৰণী সেইবিলাকো চাব লাগিব। তাপা যেনেকে তোমাৰ আন্তঃৰাষ্ট্ৰীয় মান দণ্ডৰ যোগাযোগ ব্যৱস্থা গঢ়ি তোলা। পৰ্যটন স্থলী সমূহত আধুনিক সুবিধা বৃ বৃদ্ধি কৰা, পৰিষ্কাৰ পৰিছন্নতা আৰু পৰিৱেশ সংৰক্ষণ কৰা যেনেধৰণে তোমাৰ মাজুলী সত্ৰ সমূহৰ পৰিৱেশ চ চাফ চিকুণ কৰা ইত্যাদি এনেকুৱা ধৰণৰ তুমি উদাহৰণ চাব পাৰা। ডিজিটেল মাধ্যমৰ সামাজিক মাধ্যমত বিচৰ্চা কৰা, স্থানীয় যুৱক যুৱতীক পৰ্যটন গাইড হিচাপে প্ৰশিক্ষণ দিয়া। গ্ৰাম্য চাহ, বন্যপ্ৰাণী আৰু ধৰ্মীয় পৰ্যটকক একেলগে উন্নতি কৰা। বিদেশী বিনিয়োগ আৰোপিত খণ্ডক উৎসাহিত কৰা ঐতিহাসিক কীৰ্তি সহ স্তম্ভসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য্য বৰ্ধন কৰি ৰখা, স্থানীয় হ হস্ত শিল্প আৰু খাদ্য সংস্কৃতিক পৰ্যটনৰ সৈতে সংযোগ কৰা তোমাৰ সেউজীয়া প ক' টুৰিজিম যাক কয় অধিক বিকাশ কৰিবলৈ চেষ্টা টা কৰা এইটো মানে মোৰ মতে এক কৰণীয় কাম।
হয় হয়। আচলতে তোমাৰ পৰ্যটনৰ বিকাশৰো তোমাৰ ল ল লাভ যথেষ্ট পৰিমাণে আগবাঢ়িছে।
মই যদি চাব যাওঁ তোমাৰ ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱা বৰ্তমান সময়ত বহুত দেখা গৈছে।
হয় হয়।
আৰু ৰাজ্য চৰকাৰে নতুন কৰ্ম সংস্থাপনৰ বাবে সু সুযোগ সৃষ্টি কৰি আহিছে। আ তোমাৰ স্থানীয় শিল্প
উম উম, আজি যেনেকে মন ম
স্থানীয় শিল্প, হস্তশিল্প আৰু ক্ষুদ্ৰ ব্যৱস সায় উন্নতি যথেষ্ট হোৱা দে দে দেখা গৈছে। অসমৰ সংস্কৃত তি আৰু ঐতিহ্য বিশ্বদেবত পৰিচিত হৈছে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ভাব মূৰ্তি উজ্জ্বল হয়। আৰু তোমাৰ অসমৰ আ পৰ্যটনৰ তোমাক যদি মই উপংসা সমূহ ক'বলে যাওঁ। তোমাৰ অসমৰ পৰ্যটনৰ ক্ষেত্ৰত অ অপাৰ সম্ভাৱনাৰে ভৰপূৰ এখন ৰাজ্য। ইয়াক প্ৰাকৃতিক সৌন্দৰ্য বিশ্ববিখ্যাত বন্যপ্ৰাণী সমৃদ্ধ ইতিহাস বৈচ জনসংস্কৃতি আৰু আতি বিশ্ব পৰ্যটক সজাগ হৈ পৰিছে আচলতে আমাৰ তোমাৰ অসমখনক মানে শ্ৰী শ্ৰী তোমাৰ মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ বাৰু মাধৱদেৱে এনেকুৱা এটা পৰ্যায়ত মানে তোমাৰ স্থাপন কৰি থৈ গৈছে যাতে অসমৰ পৰ্যটনৰ হেৰীত মানে এটা সুখ অনুভৱ কৰিব পাৰে।
হয় হয়। তাকে আৰু মানে এনেকে আমি উম। সেইটোৱে আৱ অঁ তাকে ভাল উম ভাল দৰে মানে উন্নয়নমূলক পৰ্যটনৰ লগত ৱ জড়িত কথা পাতিলো ভাল লাগিলে তোমাৰ লগত কথা পাতি। ভবিষ্যতো এনেধৰণৰ উন্নয়নমূলক আমাৰ আলোচনা সমূহ চলি থাকিব বুলি আশা এটা ৰাখিলোঁ। তাকে আজিলৈ হ'ব ঠিক আছে।
হয়। হ'ব হ'ব হ'ব দিয়া।